অ শুনছা নে?
অ অ মইতা অ শুনিছো শুনিছো কি কৰিছে? অ এতিয়া শুনিছো কি কৰিছে?
অ এ পথাৰলৈ গৈছিলো পথাৰৰ পৰা আহি পেলাই এতিয়া অকমান এই বহিছো ঘৰতে। তুমি কি কৰিছা?
মই এয়া এ হেৰি মই ভাত বনাবলৈ ললো এ আজি দিনত ভাত নাখালো, তাৰাপা এতিয়া এইয়া হেৰি ভাত বনাবলৈ ললোৱে। বাকী ভালে আছে? মাটি-চাটি ৰুইছে নে? হেল্ল'!
হেল্ল'
অ আঔ অ ভালে আছো, ভালে আছো।
মাটি ৰুইছেনে?
মাটি ৰুইছো। মাটি ৰুইছো বুলো। কাইলৈ এতিয়া সেই ফাৰ্মত পোৱালিও সোমাব।
অ ব্ৰইলাৰ ফাৰ্ম আছে নহ।
অ ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্ম যে আছে, তাৰপিছত এই ফাৰ্মত কাইলৈ পোৱালি সোমাবহি। তাকে এতিয়া এ ফাৰ্মোও পথাৰো অকমান অসুবিধা হ'ব আৰু।
হ'ব হ'ব কাইি ৰাতিপুৱাই আহিব ন পোৱালি?
অ ৰাতিপুৱাই আহিব অ পোৱালি।
অ যোৱাবাৰ ৰিজাল্ট কেনেকুৱা হ'ল ভাল হৈছে নে?
অ যোৱাবাৰ ৰিজাল্ট ভাল। যোৱাবাৰ ৰিজাল্ট ভালেই বাউ।
সেইবৰ বেছি দিন হোৱাই নাছিলে ন আপোনালোকৰ পোৱালি নিয়া? বৰ সোনকালে সোনকালে দিয়ে নি পোৱালীবোৰ?
অ পোৱালিৰ মাজতে গেপছ মুঠতে দহ দিন পোন্ধৰ পোন্ধৰ দিন, দহ দিন এনেকুৱাতে হয় আৰু। এইবাৰ আমাৰ বাৰ দিন হৈছে। কাইলৈ পুৰা বাৰ দিন হ'ব।
অ অ অ।
বাৰ দিনৰ দিনাখন উ পোৱালি আহিব আৰু কাইলে। এ মানে উ দহ দিন এটাৰ মাজত ৰাখে আৰু গেপছ, তাৰপিছতে পোৱালি দিয়ে। যোৱাবাৰ ৰিজাল্ট ভালেই হ'ল বাৰু।
অ অ অ হক দিয়ক অলপ ট্ৰেক্টৰ-চেক্টৰ চলি আছে নে?
অ ট্ৰেক্টৰ চলি আছে। ট্ৰেক্টৰ চলি আছে। তাৰপিছত এইদিন অকমান কমকেহে চলাইছে হেৰি যে এইটো কি কয় পথাৰতো লাগিবলগীয়া হৈছে
অ হয়, হয় হয় আকৌ ব্ৰইলাৰ ঘৰ চাফা চফ ভ কৰি মেলি পেলাই। তাৰপা হেৰি টেক ৰে হাল-চাল নাবায় ন?
উম টেক
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল' অ'
ট্ৰেক্টৰে হাল বাইছিলে। টেক্টৰে অ' ট্ৰেক্টৰে হাল বাইছিলে, এতিয়া এই মানে এইকেইদিন মাজতে বোৱা নাই, হে এতিয়া এই পথাৰতো লাগিব লগগীয়া হৈছে আকৌ ফাৰ্মৰ কামবিলাক কো নকৰিলে নহয়, সেইকাৰণে মানে একেদিন ছালো বোৱা নাই। উ, তাৰপা ছোৱালী কেনেকুৱা? হেল্ল'।
অ'।
হেল্ল'।
অ' ছোৱালী ভালে। সেই
ছোৱালী ছোৱালী ভাল ন'?
অ'।
কিবা হেৰি ছোৱালী ছোৱালী গৰম বন্ধতো ক'তো ফুৰিব যোৱা নাই? ছোৱালী গৰম বন্ধত ক'তো ফুৰিবলৈ যোৱা নাই? হেল্ল'। হেল্ল'।
অ' হেৰি যোৱা নাই এনেকে, ভাবিছোঁ হে নেটৱৰ্কটো কিবা প্ৰব্লেম নেকি।
অ' নেটৱৰ্তটো প্ৰব্লেম হৈছে, কথাবোৰ ভালকে
অ', অ' এ, হেৰি ছোৱালী গৰম বন্ধত মানে ফুৰিবলে তেনেকে যাবলৈ হোৱাই নাই। যাম বুলি ভাবিছোঁৱে মানে অকণমান পিছলে আৰু। যাবই হ'ল, ঘৰলৈও যাম যাম বুলি যাব পৰা নাই। এ, এইবোৰ ঢেৰ এঠা অ' আজি দিন আজিটো কালি সিটোকে। সেইকাৰণে যোৱা হোৱা নাই। আপোনাৰ ছোৱালীয়ে এবাৰ মেট্ৰিক দিব ন' হপাই?
এই মেট্ৰিক দিব, অ' ছোৱালীয়ে মেট্ৰিক দিব।
অ', অ'। লৰাটো কিমান ডাঙৰ হ'ল এইবাৰ?
ল'ৰাটো এতিয়া ফাইভৰ।
অ', অ' ল'ৰাও ডাঙৰে হ'ল।
এ, ল'ৰাও ডাঙৰে হ'ল, আয়ৈ ইমান ধুনীয়াকে মাতি দিছে নহয়।
অ'।
বৰ ধুনীয়াকে
একদম বায়েকতকে ভালকে গুচি ফোনটো কাট খালে নেকি বাৰু, হেল্ল'। হেল্ল'? অ এই বায়েকতকে তাৰ ৰোৱা ভাল সৰু যদিও তাৰ কামবোৰ কামবোৰ ডাঙৰ নিচিনা। ধুনীয়াকে কৰিব পাৰে কাম বিলাক।
অঁ! সিয়েই একেবাৰে ককাকৰ নিচিনাই।
অঁ! অঁ তেনেকুৱাই আহ একে আৰু।
উম-উম বাপেকো একেবাৰে গোটেটো
হয়। আকৌ যিমান সময়ৰ পৰা মই মা মাটিৰো নহয় আৰু সি সিমান সময়ৰ পৰাই থাকিব পাৰে। অকনো বোলে ভাগৰ অনুভৱ নকৰে অ।
এই এতিয়া নোৱাৰা হৈ আছো যে। তেতিয়া লাগিবই গম পাইছে নে যেতিয়া পঢ়াও হ'ব নহয় অঁ-অঁ।
ল'ৰা-ছোৱালীবোৰ তেনেকুৱাই পৰা হোৱা লগে-লগে নকৰে।
অঁ! যেতিয়া পাৰিব তেতিয়া আকৌ নাযাব। এতিয়া নোৱাৰা হৈ আছে যে সেইটোৱেই এইটো আৰু চবৰে ছোৱালী ছোৱালী চাগে এতিয়া নাযায় পথাৰলৈ ন?
অ‍ঁ! এই ছোৱালী নাযায়-নাযায় ছোৱালী এতিয়া মানে চাহ একাপ দিবলৈ বা চাহকণ কঠিয়া কত কে কালি বোলো ব'লচোন যাওঁ নাই নগ'লে। এতিয়া পৰা হৈছে যে। এতিয়া পৰা হৈছে যে নাযায়। তাৰপিছত এ তোমাৰ ছোৱালী কিমান ডাঙৰ হ'ল?
ছোৱালী এইবাৰ ক্লাছ থ্ৰি।
বাহ থ্ৰি পালেগে নে?
হয় এই ইহঁতৰ গৰম বন্ধ খেতি উঠিলে এপাক
যাম-যাম।
উ
যাম। খেতি উঠিলেহে যাব পাৰিম আৰু। নহয় আৰু ক নহ'লেনো ক'ত যাব পাৰিম। তাকেহে খেতি পথাৰ কনৰ পৰা আজৰি হলে আজৰি।
অ-অ! তাৰপৰা সেই ইনে আপোনাৰ শহুৰ-শাহু ভালে আছে?
আছে-আছে। ভাল-ভাল।
অঁ-অঁ! হেৰি এ আহিব খেতি উঠাৰ পিছতে বহুত দিনৰ
অ যাম-যাম।
বহুত দিন অহাও নাই আহিব এদিন। এইবাৰ থকাকে আহিব দেই?
থকাকে যাম-থকাকে যাম। গ'লেতো থকাকে যাম বাৰু এই সৰু সৰুটোকে লৈ যাম ডাঙৰটো আৰু যাব নোৱাৰে নহয় আৰু মেট্ৰিক দিব এইবাৰ। পঢ়িবও লাগে আৰু টিউচন খতি কৰিবও নোৱাৰে।
এ সেইটোৱে বাকী মা ঘৰৰ ফালে গৈছে নে, মাৰ ঘৰত খেতি ৰুইছে নে?
অ ৰুইছে-ৰুইছে এ এবিঘা মানহে ৰুই ৰুইছে বাৰু বৰ বেছি ৰুৱাগে নাই।
অ অ অ অ
ভাইটি ভাইটি এফালে উ কোনোবা এফালে যাব সিও
অ ভাইটিও মই সিদিনা খন হেৰি সি মোলে সিদিনা হেনো মোলে ফোন কৰিছিলে দুৱনিকে হেনো কৰবালে যাব তাকে কৈছো অ ভালকে যাবি পাই আজিকালি ইমান ঘটনা - চটনাবোৰ
আজিকালি মোৰ ভয় লাগে পাই
ট্ৰেইনতে যাবই এ চি দবা টিকেত কাটিয়ে যাম বুলি কৈছে বাৰু তাকে তাক কৈছো ভালকে যাবি অ
সেইটোৱে আজিকালি ঘটনাবোৰ শুনি ভয়ে লগা হৈছে উম সেইটো নোপোৱালৈকে হয়তে চিন্তা এটা থাকিব অ অ ভাত বনাও আৱ হেৰি এতিয়া বোলো বনাও আৰু আজি দিনতো খোৱা বলা খেলি মেলি আকৌ কাইলে পুৱা আকৌ সোনকালে উঠি উঠিব লাগিব পথাৰলৈ যাব লাগিব তাৰপিছত আকৌ দহটামান বজালে পোৱালী আহিব সেইকাৰণে তেতিয়ালৈকে উঠিব মেলিবও লাগিব খাই বৈ
খাই বৈ সোনকালে শুই থকাই ভাল আৰুৱে ডিঙি এ মানুহৰ খেতি কৰা মানুহৰ বৰ কষ্ট অ কষ্ট কষ্ট পায়
আৰু দিনত অকমান জিৰাবলৈ মেলিবলৈও নাপালেও মানে কষ্ট হয় মই সেই আজি তেনেকুৱাই হ'ল মই আজি দিন দিনতো তেনেকে নাখালোৱে পথাৰলৈ গ'লো পথাৰ পৰা আহি হকাম এটা আছিলে আমাৰ খুড়া ঘৰত তালে গ'লো তাৰপিছতে মানে হেৰি গোটৰ মিটিং এখনো আছিলে সেয়া হ'ল মই ভাত নবনালোৱেই ছোৱালীয়ে ববৌয়েকৰ ঘৰত থাকি কেইটামান খালে তাৰ পৰা আৰু উম বাপেকেও আকৌ জলপান কেইটামান খাই কামলে গল' মই ভাতে নবনালোঁ এতিয়া সেয়া বনাবলে মানে হেৰি যোৰ যাৰ কৰিছো আৰু বাকি ভাত কেইটা বনাও বনাই পেলাই খাই মেলি আৰু সোনকালে শুই থাকোঁ
আৰু হেৰি নহয় ভাতকেইটাৰ সমান কেতিয়াও নহয় অ যিমান যি বস্তু খালো গাবোৰ গা বোৰ কিবা কিবি লাগি থাকে ভাল নালাগে কেতিয়াও নহয় যিটো খাই থাকিলো অ বাকী দিয়ক ঠিক আছে বাৰু তেতিয়াহ'লে আপুনিও ভাত বনাওক মইও ভাত বনাও
আকৌ ফোন চোন ফোন চোন কৰিম কেতিয়াবা খবৰ খাতি ল'বা
ঠিক আছে অ
উম আহ হ'ব হ'ব
অ অ অ অ হ'ব দিয়ক